হেল্ল', নমস্কাৰ।
হয়, নমস্কাৰ শুনিছানে?
হয়, হয়। শুনা পাইছোঁ।
হয়।
ভালনে আপোনাৰ?
হয় ভালে। আপুনি ভালে আছে?
হয়। ভালে আছোঁ।
অ কিবা কৰি আছে নেকি আপুনি?
নাই, নাই। বিশেষ একো কৰা নাই।
হয়।
আপুনি কিবা কৰি আছিলে নেকি?
উম, নাই কৰা। তেনেকে কৰা নাই একো।
হয়, হয়। আপুনি পঢ়ি আছে নে চাকৰি কৰি আছে?
মই?
আপুনি, হয়।
অ মই নিজৰ পঢ়াটো অকমান স্থগিত ৰাখিছো। তেনেকুৱা, হয়
মানে বৰ্তমান আপুনি তেনেকুৱা একো কৰি থকা নাইতো? পঢ়ি থকা বা চাকৰি কৰি থকা?
পঢ়াটো স্থগিত ৰাখি অকমান মই শিক্ষাখণ্ডৰ লগত জড়িত হৈ পৰিছোঁ। মানে দু ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ সৈতে জড়িত হৈ আছো বৰ্তমান।
অঁ হয়-হয়-হয়। অ ভালেই। তাকে আপুনি ভ্ৰমণৰ
বা কৰ্মক্ষেত্ৰত জড়িত আছে নে?
মই বৰ্তমানে শিক্ষা গ্ৰহণ কৰি আছোঁ, স্নাতকোত্তৰ ডিগ্ৰী। মই প্ৰায় দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
হয়।
তাকে আৰু আপুনি ভ্ৰমণৰ ওপৰত কি কব বিচাৰে? মানে ভ্ৰমণ কৰি আপুনি ভাল পায়নে?
হয়, মই ভ্ৰমণ কৰি ভাল পাওঁ। যিবিলাক প্ৰাকৃতি তিৰ অকণমান য'ত নিজকে মুকলিভাৱে এৰি দিব পাৰি। নিজৰ য'ত মানসিক শান্তি পোৱা যায়। তেনেকুৱা ঠাইবিলাকত ঘূৰি মোৰ শান্তি লাগে আক' ভাল লাগে।
হয়, হয়। তাকে। আপুনি তেনেকুৱা কিবা ঠাইলে গৈছে নেকি?
মোৰ যাম ভাবি আছো, বৰ্তমানলৈকে কিন্তু সুযোগ পোৱা নাই। তেনেকুৱা। তুমি কৰবালে গৈছানে তেনেকুৱাকৈ?
মই মেঘালয় গৈছিলোঁ। মেঘালয়ৰ লাইটলুম বুলি কয় ঠাইখিনিৰ নাম। ঠাইখিনিত মানে সেই তেনেকুৱা, পাহাৰীয়া অঞ্চল হয়। গছ-গছনিসমূহ আছে, সেউজীয়া ঠাইসমূহ। আৰু তাত ডাৱৰ আছে চাৰিওফালে। আৰু নদী এখন আছে তাতে।
উম।
ত' ভাল লাগে সেইখিনি জেগা। প্ৰায় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে।
অহ তাত নতুন অভিজ্ঞতাসমূহ তুমি কব পাৰিবানে?
তেনেকুৱা নিচিনাই। মানে তাত গছ-গছনিসমূহ গোটেই চাৰিওফালে গছ-গছনি সমূহ সেউজীয়া হৈ থাকে গছ গছনিৰ পৰিপূৰ্ণ সেউজীয়া আৰু তাতে তাতে মানে প্ৰায় পাহাৰীয়া এলেকা ন পাহাৰ ঠাইত প্ৰায় ডাৱৰে আৱৰি আছে গোটেই ঠাইখিনি আৰু গৈ বহুত ভাল লাগে তাত মানে উম প্ৰায় যান্ত্ৰিকতাৰ পৰা অলপমান দূৰত নিজকে মানে এহ নতুন পৰিৱেশৰ মাজত সোমাই যাব পাৰি নিজকে এৰি দিব পাৰিম এনেকুৱা নিচিনা ভাল লাগে ঠাইখিনি আপুনি যাব তালৈ বাকী মেঘালয়ত আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে। হ্ৰদসমূহ আছে এলিফেণ্টা হ্ৰদ আছে মেঘালয়ত বহুত তেনেকুৱা ঠাই আছে
উম
য'ত আমি মানে সেউজীয়া পৰিৱেশ পাওঁ আৰু তাকে তাৰ উপৰিও আমাৰ ইয়াত নগাঁৱতে বহুত ভাল ভাল ঠাই আছে য'ত আপুনি যাব পাৰে। মৃত্যুঞ্জয় মন্দিৰ আছে তাৰোপৰি বৰদোৱা আছে। য'ত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বুলি কোৱা হয়। তেনেকুৱা নিচিনা ঠাই আজি এতিয়াতো বৰদোৱা বহুত পৰিৱৰ্তন হৈ গৈছে বহুত উন্নতি হৈ গৈছে বৰদোৱা আৰু পৰ্যটকসক সকল আজিকালি আহিব লৈছে নগাঁৱতো বৰদোৱালিকো। পৰ্যটকসকলে আ তেনেকে মৃত্যুঞ্জয় মন্দিৰতো আহিব লৈছে। আপুনি আহিছেনে কেতিয়াবা।
মই তেনেকে নাই যোৱা কিন্তু ভৱিষ্যতে যাম বুলি ভাবিছোঁ।
উম উম বৰদোৱা বা মৃত্যুঞ্জয় মন্দিৰ আহিব পাৰে আপুনি ইয়াতো।
হয় যাম বাৰু।
হয় হয় তাকে আৰু কৰ'বাত তেনেকুৱা আপোনাৰ ওচৰে - পাজৰে তেনেকুৱা কিবা মন্দিৰ বা এনেকুৱা ঠাই গৈছে নেকি।
অ তেনেকুৱাতো যাই থকা যায় মই সেইবিলাকত উম এইবাৰ মাজুলীলৈ গৈছিলো। তাত মানে কেতিয়াবা গৈছানে তুমি।
মাজুলী যোৱা নাই মই।
তেনেকুৱা লখিমপুৰ হয় কেনে ঢলা শদিয়া হয় মাজুলীলৈ গৈছিলো অভিজ্ঞতা খুব ধুনীয়া হয়। তাত যিবিলাক লোক আছে। আচ ওচৰে পোছৰে আমাতকৈ অকমান বেলেগ হয় সিহঁতে। তাত জনগোষ্ঠীও লোক হয় চাগে য'ত চাংঘৰ পাতি বসবাস কৰি আকৌ সিহঁতৰ কৰ্ম জীৱন আমাৰ দৰে একেবাৰে ব্যস্ত স্ত নহয় কিন্তু সিহঁতে মাটিত আ তুমি তাঁতশাল দেখিছানে।
তাঁতশাল দেখিছোঁ হয়।
অ ইহঁতে। বহি আম আমি ওপৰত যেনেকে তাঁতশাল বোৱাও। সিহঁতে মাটিত বহী। তাঁতশাল বয় আৰু কাপোৰ বিলাক বহুত খুব ধুনীয়া ৰঙীন হয়। চাই ভাল লাগে অ আকৌ যদি আমি মাজুলীলৈ যাওঁ। ফেৰী বা তেনেকুৱা ব্যৱস্থা লোৱা হয়।
উম উম।
সত্ৰলৈ গৈছিলো।
হয় -হয় -হয় অ'তাত কেইবাখনো সত্ৰ আছেতো কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ
বহুত কেইখন সত্ৰ আছে য'ত আহ সৰু - সৰু ল'ৰা -ছোৱালী আছে সেইবিলাকে পাঠশালালৈ যায় ধুতি নহলে বা তেনেকুৱা
হয় -হয় -হয় -হয় -হয় আৰু তাত সত্ৰীয়া- সত্ৰীয়া বৰগীত এইসমূহৰো চৰ্চা কৰা হয়।
তাত আমাৰ ইয়াৰ অঞ্চলবোৰতকৈ তাত বেছিকৈ চৰ্চা কৰা হয় সেই বৰগীত বা তুমি কোৱাৰ দৰে সত্ৰিয় সেইবিলাক অ' শংকৰদেৱৰ জোনটো প্ৰচাৰ হয় প্ৰচাৰটো তাত অকণমান প্ৰভাৱটো বেছিকৈ আছে সিহঁত ধুতি -কুৰ্তি পিন্ধি কেনে ধুনীয়াকৈ পাঠশালালৈ যায় আকৌ যিবিলাক সত্ৰ সত্ৰ আছে সত্ৰতো গধূলি -ৰাতিপুৱা তেনেকৈ যোৱা দেখা গৈছে। আউনীআটি সত্ৰত গ'লে তুমি দেখিবা কেতিয়াবা যদি যোৱা তুমি তাৰে ডাঙৰ তুলসী গছ আছে, সেইটোৰ অন্স যিডাল আমি যেতিয়া সাধাৰণতে আমাৰ ওচৰে-পাজৰে যিবিলাক তুলসী গছ আছে সেইবিলাক যিহেতু সৰু-সৰু হয়
হয়, -হয়।
বৰ পুৰণি তুলসী গছ বুলি ক কৈছে আমাক যিটো সত্ৰ- সত্ৰধিকাৰ আছে। তেখেতে কৈছে আমাক কেতিয়াবা তুমি শুনিছানে তুলসী গছ বহুতা আগতে ডাঙৰ নাছিল বুলি কৈছিল নহয় নে?
হয়, আমাৰ ঘৰত তুলসী গছ আছে কিন্তু মানে বহুত ডাঙৰ নাই কিন্তু সৰু তুলসী গছ
অহ। সেইটো মানে আগ আগৰ দিনত বুলি কোৱা হৈছিল যিখন সত্ৰ আছিল তাৰে খুটা কেইটা তুলসী গছৰে আছিল বুলি কৈছিলে আমাক।
অউ - হ।
অহ-অহ পিছত পিছত সেইবোৰ সলনি কৰি দিয়া হৈছে বুলি কৈছে যে - জিখিনি পৰিমাণৰ আছিল আছে সেই খুটাটোকে দেখাইছিল আমাক সত্ৰাধিকাৰে
অহ, হয়-হয় আৰু তাত মুখা ভাওনাও হয়।
হয়, মুখা ভাওনা হয় তাত উম- উমহ যিটো আমাৰ হয় আমাৰ মাটিৰে আমাৰ অসম অসমৰ মাটিৰে যিটো মাটিৰ পুতলা বনাই, হাতী বনাই, সেইটো জি আই টেক পাইছে তুমি গম পাইছা নে নাই অহ হাতীৰ পুত তলা বনাই বা মাটিৰ মুখত যিটো মুখতা বনাই সেইটো আমি বিখ্যাত হৈ পৰিছে আমাৰ অসমৰ পৰা বাহিৰৰ ঠাইবিলাকত।
হয়-হয় তাকে বাকী শংকৰদেৱৰ মানে সকলো সৃষ্টি এইটো সমূহ তাত বিশেষভাৱে চৰ্চা কৰা হয় বৰগীত -ভাওনা নাটককে আদি কৰি সকলো
উম, হয়। বাকি আৰু কে কেতিয়াবা কৰ'বালৈ যোৱাৰো ইচ্ছা আছেনে তোমাৰ?
হয়, মানে মই মাজুলীতো যোৱা নাই গতিকে মোৰ মাজুলী যোৱাৰ বিশেষকে ইচ্ছা আছে। এতিয়া তুমি কৈ দিওঁতে মানে মোৰ আৰু বেছি যাওঁ যোৱাৰ মানে ইচ্ছা হৈ গৈছে আৰু বেচি যাব মন গৈছে।
আহ ধলা শদিয়া দলংখনো চাব পাৰিবা তাত ধুনীয়াকৈ আৰু আমাতকৈ যিহেতু ঠাইখন অকনমান বেলেগ হয় তুমি বহুত ঠাই একেলগ ঘুৰিব পাৰিবা।
হয়-হয়-হয় তাকে তাৰোপৰি মোৰ এনেকুৱা অসমীয়া সংস্কৃতিসমূহ ভালে লাগে যিবোৰ বৰগীত সত্ৰীয়া নৃত্য এইসমূহ চাই ভাল লাগে
আকৌ বেছিকৈ জানিব পাৰিবা তুমি
হয়-হয়-হয় তাকে আৰু ভাওনাসমূহ ভাওনাসমূহ চাই ভাল লাগে নাটসমূহ শংকৰদেৱৰ বিভিন্ন নাট আছে তেনেকুৱা নাটসমূহ চাই ভাল লাগে। চিহ্নযাত্ৰা, কালীয়া দমন শংকৰদেৱৰ নাটসমূহ যে আছে সেইসমূহ ভাল লাগে আৰু আমাৰ ইয়াত কেতিয়াবা-কেতিয়াবা তেনেকৈ ভাওনা হ'লে তেতিয়া আমি চাবলৈ পাওঁ।
অ তোমালোকৰ তাত ভাওনা হয় নে?
হয়-হয় মাজে-মাজে হয়।
অঁ মই তেনেকে কেতিয়াও ভাওনা চাই পোৱা নাই বাৰু
উম-উম-উম এনেকে ভাওনাসমূহ হলে ভাল লাগে আৰু যিহেতু শংকৰদেৱৰ সৃষ্টি এইসমূহ ত' শংকৰদেৱৰ তেনেকৈ বৰদোৱা আহিলে তেতিয়া তুমি তাত বহুত তেনেকুৱা ধৰণৰ বস্তু দেখিবলৈ পাবা। তুলসী তুলসী গছো তেনেকে আছে আৰু আহত গছ আছে।
উম।
আহঁতৰ পাততো শংকৰদেৱ লিখিছিলে আৰু শিলিখা শিলিখা গছৰ ডাঙৰ ডাঙৰ শিলিখা গছ - বা শিলিখা গছৰ পাততো শংকৰদেৱে লিখিছিলে। বিভিন্ন নাটসমূহ সেইসমূহো দেখিবলৈ পাবা। বৰদোৱাতে। তাৰ কৰি তাত নামঘৰত সদায় নাম হয় নাম। সমূহ মানে নাম কীৰ্তন হয় দবা শংখ সকলো বজোৱা হয় হয়। সেইসমূহো দেখিবলৈ পাবা।
উম।
মানে ইয়াৰ পৰিৱেশটো একদম বহুত ভাল আৰু। ম আহিব পাৰা যদি আহিব বিচৰা।
কত বৰদোৱা কৈছা নে তুমি?
বৰদুৱাৰ কথা কৈছো।
অ যাব লাগিব।
হয় তাৰ উপৰি বৰপেটাও আছে তেনেকে বৰপেটাটো তেনেকৈ বহুত, দৌল উৎসৱ পালন কৰা হয়।
অ। বৰপেটা যাই পাইছো, তাত হয়, অ তাত হোলী উৎসৱ উৎসৱটো ধুনীয়া ধুনীয়াকৈ পালন কৰা হয় নহয় নে, অ উম।
দৌল উৎসৱ বুলি কোৱা হয়। তাকে সেইসমূহ বহুত ধুনীয়াকৈ পালন কৰা হয় আৰু বৰপেটাটো।
উম।
তাকে আকৌ লখিমপুৰত আছে মাধৱদেৱৰ জন্মস্থান। মাধৱদেৱৰ জন্মস্থান থানাতো তুমি যাব পাৰা। সেই তাতো মানে তেনেকেই শংকৰদেৱৰ শংকৰদেৱৰে যিহেতু শিষ্য মাধৱদেৱ, মাধৱদেৱৰো তেনেকেই ন তাতে নাম কীৰ্তন কৰা হয়। ভাওনাসমূহ হয়। সেইসমূহৰ ওপৰত তুমি চাব পাৰা।
হয় বাকী তোমাৰ আকৌ, বেলেগ ঠাইতো খুব ভ্ৰমণ কৰ ইচ্ছা আছেনে?
হয় বেলেগ ঠাইতো যোৱাৰ ইচ্ছা আছে। প্ৰথমতে মানে নিজৰ ঠাইখিনিতে যোৱাৰ, য মানে যাব বিচাৰিম। তাৰপিছতে মানে বেলেগ ঠাই হয়। তুমি কি কি ঠাই যাব বিচাৰা?
বিচাৰোয়ে, প্ৰথমে তাৰপিছত ভাৰতৰ যিবিলাক ঠাই আছে। চ প্ৰথম ক বিশেষকৈ যিবিলাক দক্ষিণৰ ঠাই আছে, দক্ষিণৰ ৰাজ্সমূহ সেইবিলাক ভ্ৰমণ কৰিব বিচাৰো। প্ৰথমে অৰুণাচল, অৰুণাচল নহলে বা নাগালেণ্ড, শ্বিলং সেইবিলাক ঠাইত ইচ্ছা আছে বাৰু। এতিয়ালৈকে সম্ভৱ হোৱা নাই। পিছত তাৰ পিছত লাহে লাহে ভাবো।
হয় হয় তাকে ঠিকে আছে জানি ভাল লাগিল দিয়া। আকৌ পিছত কথা পাতিম। আজিলৈ সামৰিছোঁ দিয়া অঁ ঠিক আছে।